অ',
কৰ হয়?
হেল্ল' অ' ভাই ক'।
ঐ' কি' কৰিছা?
অ, অ, মই এনেই আছো।
তহঁতৰ বতৰ কেনেকা কৰিছে?
আমাৰ তাতে বতৰ বৰষুণ দিওঁ দিওঁ কৰিছিল কিন্তু দিয়া নাই।
আমাৰ ইফালে পুৰা ধেৰকণি মাৰি আছে।
হয় নেকি।
উম। বাইদিও গৈছিল ৰে এইমাত্ৰ মই অকলে আছিলো ভয় লাগিছিল।
তহতৰ খেইফলে ধেৰকণি নেকি?
অ', এইফালে আজাৰ ফালে মস্ত ধেৰকণী মাৰি আছে।
এনে আছোঁ লগৰ লগ
হা'
বৰষুণ বোলো অলপ অলপ দিয়ে আছিল কমিল।
হয়', নেকি বৰষুণ দিছিলে নেকি?
অ', কমচি ৰ'।
এইফালে দিয়া নাই বৰষুণ এতিয়ালৈকে।
হয়', নেকি ধেৰেকণি মাৰি আছে নেকি?
অ', ধেৰকণি মাৰি আছে।
অ', অ', কিবা খালি নে নাই?
খোৱা নাই ৰ মাহঁত আহি পোৱাই নাই মাহঁতকে এইটো বস্তু আনিব যাব পঠিইছো। মাহতে লৈ ব' একেলগে।
অ', অ', ঠিকেই আছে।
তেতিয়া খাম আৰু, তই খালি?
মই খালো ৰ'।
কি খালি?
এই চিংগৰা খালোঁ।
চিংৰা।
অ',
কেইটা খালি চিংৰা।
এ' অলপ আগতে।
হয় কিমানটা খাইছা পিছে।
অ দুটা।
দুটা খাইছা।
অ',
পেট ভৰি গ'ল।
পেট ভৰি গ'ল।
দুপৰীয়া ভাত কিহে দি খালি?
মানে দুপৰীয়া ভাত তোৰ সেই তিলপতাত, দালি, ভাজি আৰু পাপৰ।
তিল ব তিল বটা আৰু কি?
তিল বটা দালি ভাজি পাপৰ।
উম উম ভাল লাগে তিল বটাটো সেইটো মই ভাল পাওঁ হয়।
অ তিলবটা খাই বঢ়িয়া লাগে দে।
উম মোৰ ভাল লাগে খাই কিন্তু।
সেইটোৱেই। তিল বটা দালি বটা পন্থা ভাত এইগিলা
তই পান দিয়া ভাত খাই নেকি?
খাওঁ।
মই ভাল নাপাওঁ ৰে গন্ধ পানী সেই গন্ধ ওলাই সেইকাৰণে নে ভাতটো ওলাওঁ।
উম মজ্জা লাগে।
মই নাখাও একদিন মোক খুৱেই দিছিল মই মানে সিফালে কিবা মোবাইল চাই আছিলোঁ এনেকুৱা ভাত কৈছে আৰু ভা ভাত আছে বুলি। মই ভাবা নাছলো সেই সেই ভাত বুলি। ধুনীয়াকে এন্তে পানী খিনি দে নাই আৰু মোক মানে পুৰা ভাতখিনি আটি কিনে আতি কেনে কিবা ওপৰত কিবা দিছিল ৰে তেল নিমখ দিকে সানি দিছি মোক। সানি যাতে মই খাই দিছো মই গমেই পোৱা নাই সেই ভাত বুলি তাৰে পিছতে খাই লৈ উঠাৰ পিছত মা তাৰ পিছত কি পান্টা ভাত খাওঁ বুলি।
হয় নেকি?
উম। এতিয়া গৰমত সেইয়ে খাব লাগে পুৰা ভাল আৰু ঠাণ্ডা কৰি থাকে গা চা একদম।
খাব পাৰি।
উম। তই গাহৰি চাহৰি খাওঁ নে নাই?
নাই নাই বাদ দিছোঁ।
কিয়?
এলাৰ্জি ৰ কাৰণে।
উহ হু কি খালিয়ে হয় নেকি এলাৰ্জি?
অ হয়।
এ পিচ দু পিচ খাব পাৰ নে ট্ৰাই কৰি কিনে।
অ মানে মই বহুত বছৰ খাৱা নাই না দুই বছৰ মানে হ'ল আৰু নাখাওঁ এতিয়া আৰু ইচ্ছাই নাজাই।
উম সেই তই এনে খাবা পাৰা কেতিয়াবা ভাল লাগে খাই। তাৰে গাহৰিৰ নিচিনা টেষ্টি মাংসই নাই।
অ সেইটো হয় পিছে।
তই আগতে খাইছিলি ন গম পাওঁ।
অ আগতে খাইছিলোঁ।
ভাল লাগে আৰু আজি জিম গেইছিলি নে নাই?
নাই ৰ।
নেগেলি কিয়?
আহ এই অলপ উলাই গলো ৰ এক জাগাত।
অ কিবা কাম আছিল?
অ এয়া কামেই আছিল অলপ।
এই আ তৰ লগৰ যি বিকি
অ।
সি মোক কালি ফ'ল কৰিছিল ৰ ইনষ্টাগ্ৰামত বিকি দাস না তাৰ নাম।
অ বিকি দাস।
উম কালি ফ'ল' মাৰছি তাই মোক।
হয় নেকি?
উম।
অঁ অহ।
সিচোন চেফ চেফ হয় চোন ন সি?
অঁ চেফ।
কিবা গ্ৰীণ উথ হোটেল নেকি, সেনেকুৱা কিবা নাম দিয়া আছে। তাত, এই খানা চানা বনোৱা ফটো বিলাক দিয়া আছে।
অ', সি তাৰে ছেফ হয়।
অ', ই এনে কিনকে পায় গেলা কামটো সি নে শিকছিল নেকি আগতে এইবিলাক?
অ', এইবিলাক বনাবা চনাবা জানে মানে, তাতে ট্ৰেইনিঙো দিয়ে বোলে কেইদিনমান। সেইটোৱে আৰু। উ, তোক এটা কথা সুধো বুলি ভাবি আছো ৰ।
এ, এ মই তোক সেইকাৰণে ফোন কৰিছিলো অঁ তই কিবা এটা এ, ফোন কৰো এটা কিবা টপিকৰ কাৰণে।
অঁ।
অ', মই তোক কওঁ ৰ, কথাটো তই কবিচোন, মই সুধি আছোঁ ৰ। মানে, লাচিত বৰফুকনৰৰ বিষয়ে কম আৰু।
আ।
ধৰা তই তো জানাইয়ে আম অসমৰ মহান বীৰ, দেশ প্ৰেমিক তথা দক্ষ সেনাপতি, লাচিত বৰফুকন্তা এজন লাচিত বৰফুৰ মানে কেৱল মানে, অসমৰ ইতিহাসে নহয় ন', সমগ্ৰ ভাৰতৰ মানে সামৰিক ইতিহাসৰে এজন মানে, উজ্জ্বল নায়ক আৰু।
তেওঁৰ সাহসে হওঁক, নেতৃত্বই হওঁক, দেশ প্ৰেম আৰু যিবিলাক কৌশলগত বুদ্ধি আছিল সেইবিলাকে মানে সেই বুদ্ধিদিয়ে মানে, তেওঁ অসমক মানে, মোগল সাম্ৰাজ্যৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিছিল না। আৰু, আৰু লাচিত বৰ ফুকনক মানে, অসমীয়া জাতিৰ মানে গৌৰৱ বুলিও কোৱা হয় আৰু, বিশেষকে মানে যেতিয়া মানে ষোল্লশ এসত সত্তৰ চন মানে, শৰাইঘাটৰ যুদ্ধ হৈছিলে, সেই যুদ্ধত মানে তেওঁ যিটো অসাধাৰণ নেতৃত্বে দিছিল সেই নেতৃত্বই মানে, ইতিহাস সৃষ্টি কৰিছিল আৰু। আৰু মানে, আজিও মানে, সেই তেওঁৰ জীৱনৰ যিটো আদৰ্শ সেইটো মানে ধৰ যিবিলাক মানে, নতুন প্ৰজন্ম আছে, নতুন প্ৰ প্ৰজন্মৰ কাৰণে বোলে এটা প্ৰেৰণাৰ উৎ স আৰু। এনে তাৰমানে, ক চোন লাচিত বাৰফুকন লচিত লাচিত বাৰফুকন কোন আছিল?
কি ক? মই কবা লাগব।
অহ।
মই জনা মতেতো লাচিত বৰফুকন এজন আহোম সাম্ৰাজ্যৰ মানে মহান সেনাপতি আছিল আৰু। তেওঁ মানে আহোম ৰজাৰ সেনা বাহিনীৰ মুখ্য সামৰিক মানে নেত টা আছিল এ তোৰ মোগল বাহিনীৰ বিৰুদ্ধে অসমক সফল ভাৱে ৰক্ষ ৰক্ষা কৰিছিল আৰু সেইখিনিয়ে জানো।
অ', আৰু তেওঁৰ জন্ম কেতিয়া হৈছিল?
তেওঁৰ জন্মটো, মোৰ জন্মৰ আগতে হৈছিল বাৰু মই জনামতে, আহ ষোল্লশ বাইশ চনত হৈছিল, খ্ৰীষ্টাব্দত সেইটো ধৰা হয় আৰু। তেওঁৰ পিতৃ মানে, তোৰ এই চিনাকি যে মোমাই তামূলী বৰ বৰুৱা। যিজন আছিল আৰু তেওঁ যিজন আহোম ৰাজ্যৰ এজন মানে প্ৰখ্যাত প্ৰশাসক আৰু সেনা নায়ক আছিল আৰু।
অ' অ'। তাৰে পিছত ধৰ, এ তেওঁৰ মানে শৈশৱৰ শৈশৱত মানে তেওঁ কেনেকুৱা ধৰণৰ মানে শিক্ষা লাভ কৰিছিলে?
এ চলি এটা বৰ ডিষ্টাৰ্ব দি আছে ৰ অস্তাদি মাৰি, অ' ক চোন কি কৈ আছিলি।
শৈশৱত মানে তেওঁ কেনেধৰণৰ শিক্ষা লাভ কৰিছিল?
তেওঁ মানে সামৰিক শিক্ষা, তাৰপিছত তোৰ ঘোঁৰা চলোৱা শিকিছিল সৰুতে। অস্ত্ৰ চলোৱা শিকিছিল, তাৰপিছত নদীৰ ওপৰত কেনেকে যুদ্ধ কৰিব লাগে সেই শিকিছিল তাৰপিছত কেনেকে প্ৰশাসন কৰিব লাগে আৰু মানে তোৰ কুটনীতি কেন কৰিব লাগে, সেইগিলাৰ ওপৰত মানে শিকিছিল আৰু, আৰু তোৰ মানে এই শি শিক্ষাৰ দ্বাৰাই মানে তেওঁ এজন ভাল ব্যক্তি হিচাপে পৰিচিত আছিল আৰু। ত‌ইটো গমেই পাৱ আৰু, দেশতকে মোমাই ডাঙৰ নহয় বুলি, চিঙি দিম মুণ্ডা, গমেই পাৱ চাগে?
যিটো বৰফুকন পদবী আছে, বৰফুকন মানে কি হয়?
বৰফুকন মানে তোৰ আহোম ৰাজ্যৰ এটা উচ্চ সামৰিক প্ৰশাসনিক পদ আৰু।
উম
এই পদত থকা ব্যক্তিয়ে মানে পশ্চিম অসমৰ সামৰিক সুৰক্ষাৰ দায়িত্ব পালন কৰিছিল আৰু।
অ' অ', আৰু আহোম সাম্ৰাজ্যৰ বিষয়ে ক চোন অলপ।
আহোম সাম্ৰাজ্য মানে তোৰ, আহোম অকলে প্ৰায় ছয়শ বছৰ অসমত শাসন কৰিছিল।
আৰু মানে তেওঁলোকে শক্ ক্তিশালী প্ৰশাসন, কৃষি-সংস্কৃতি আৰু মানে সামৰিক শক্তিৰ বাবে বিখ্যাত আছিল আৰু।
আৰু মোগল আৰু আহোমৰ মাজত মানে সংঘাত কিয় হৈছিল?
অ', তাৰমানে তোৰ মোগল সাম্ৰাজ্যই মানে অসম দখল কৰিব বিচাৰিছিল। কিন্তু মানে আহোমসক সকলে নিজৰ স্বাধীনতা ৰক্ষা কৰিবলৈ প্ৰতিৰোধ কৰিছিল, সেইটো কাৰণে মানে এ, মানে তোৰ এইটো আৰু তই যিটো প্ৰশ্ন কৰ্‌লি সেইটো হৈছিল আৰু।
আৰু শৰাইঘাটৰ যুদ্ধ মানে কিয় ইমান বিখ্যাত?
অ', শৰাইঘাটৰ যুদ্ধ, সেইখনতো বহুত বিখ্যাত যুদ্ধ, তই জানাই, ষোল্লশ এসত্তৰ চনত মানে ব্ৰহ্মপুত্ৰ ত্ৰ নদীত সংঘটিত এই যুদ্ধত লাচিত বৰফুকনে মানে মোগল সেনাক প্ৰৰাস্ত কৰিছিল আৰু।
আৰু এই যুদ্ধ ভাৰতীয় ইতিহাসৰ অন্যতম সফল নদী যুদ্ধ হিচাপেও মানে পৰিচিত আৰু। একবাৰ ত‌ই শৰাইঘাটৰ পিনে যাবি, যুদ্ধখন দেখা পাবি।
আৰু লাচিত বৰফুকনৰ মানে যুদ্ধ কৰাৰ কৌশল কেনেকা আছিল?
এই লাচিত বৰফুকন মানে তেওঁ নদী পথৰ সুবিধা ব্যৱহাৰ কৰিছিল। আৰু তোৰ সৰু নাঁৱৰ আৰু স্থানীয় ভূগোলৰ সহায় লয়, মানে মোগলৰ বৃহৎ নৌ-বাহিনীক পৰাস্ত কৰিছিল আৰু। আৰু মানে তেওঁৰ কৌশল আছিল বুদ্ধিদীপ্ত আৰু পৰিস্থিতিৰ অনুকুল আৰু।
আৰু লাচিত বৰফুকত দেশপ্ৰেমৰ উদাহৰণ কি?
তেওঁ মানে দেশৰ স্বাৰ্থক ব্যক্তিগত স্বাৰ্থতকৈ ওপৰত ৰাখছিল। এ, মানে তোক যে ডাইলগটো দিলো মই, 'দেশতকে মোমাই ডাঙৰ নহয়, চিঙি দিম মুণ্ডা'। এই মানে বিখ্যাত ঘটনা কৰ, মানে তেওঁ দেশ প্ৰেম প্ৰকাশ কৰে আৰু।
অ', তেওঁ কেনেধৰণৰ নেতা আছিল?
তেওঁ বহুত সাহসী আছিল, শৃংখলাবদ্ধ, সৎ। এনেকুৱা মানে নেতা আছিল আৰু আৰু সৈনিকসকলৰ মাজত তেওঁ আত্মবিশ্বাস সৃষ্টি কৰিছিল। যাতে সৈনিকসকলে যুদ্ধত পুৰা হাড্ৰেড পাৰ্চেণ্ট দিব পাৰে নিজৰ।
অ' অ' আৰু আমিতো গম পাইছিলো ন', যেতিয়া যু-যুদ্ধ কৰি থকা অৱস্থাত মানে অসুস্থ হৈছিল অলপ। তোৰ মানে কেনেকা আছিল মানে, অসুস্থ অৱস্থাত মানে কেনেকে যুদ্ধ কৰিছিল?
অ', মানে যুদ্ধত তেওঁ অসুস্থ হৈছিল, সেইটো তই ঠিকে শুনছা। তেওঁ মানে শৰাইঘাটৰ যুদ্ধৰ সময়ত অসুস্থ হৈছিল আৰু হা, তথাপিও মানে তেওঁ নিজে নাও লৈ উঠি সৈনিকসকলক মানে নেতৃত্ব দিছিল আৰু তেওঁৰ মানে সাহসে সৈনিকসকলক নতুন শক্তি দিছিল আৰু মানে, লাষ্টত সিহঁতে জিকিলো দেচোন, তেওঁৰ মানে বেমাৰ হৈ থাকা হেতিও।
আৰু তেওঁৰ ব্যক্তিত্বৰ মানে মূল বৈশিষ্ট কি আছিল?
উম', তেওঁৰ ব্যক্তিতৰ মূল বৈশিষ্ট্য কি আৰু তেওঁৰ সাহস দেশ প্ৰেম। কৰ্তব্য নিষ্ঠা, সততা, শৃংখলা। আত্মবিশ্বাস এইবোৰেই আৰু আৰু নো কি কম আৰু তোক তাতকে বেছি।
আৰু অসমলৈ মানে তেওঁৰ আটাইতকৈ ডাঙৰ অৱদান কি আছিল?
এ, অসমলৈ মানে যদি লাচিত বৰফুকনে মানে শৰাই ঘাটত বিজয় লাভ নকৰিল তেনতেন, তেন্তে মানে অ